আচ্ছা ইণ্টাৰ্নশ্বিপত গ'লা?
অ', গলো তুমি গলা?
উম, আহি পাইছোহে মাত্ৰ।
অ',
কি কৰিব দিছে, নাই আহি পাইছোহে
অ', বাকী খবৰ ভাল তোমাৰ?
আছোঁ, কি কৰিব দিছে?
এই বুক ৰিভিউ কৰিব দিছে তোমালোকক?
আমাক এই কিবা পেপাৰ এখন দিছে কৰিব দিছে সেইখন।
অ', কৰিলা?
কৰি আছো হোৱাই নাই।
অ', আজি কি হেৰে ভাত খালা?
ভাত খোৱা নাই, চাহ আৰু ব্ৰেড খাই আহিছো।
বাকী ফেমিলিত ভালে আছে?
আছে, এ নাই ৰ'বা, এজন ভাল নাই।
কি হ'লে?
এনেই, তোমাৰ কোৱা?
মোৰ বাৰু ঠিকে আছে।
অ'।
গা ধু গা ধূলা?
অ'।
অঁ'। আৰু কোৱা?
বুক ৰিবি মানে কেনেকুৱা বুক
সেই কিতাপখন তোমাৰ গোতটেই পঢ়ি কাৰণে। তাৰ পৰা তুমি কি অভিজ্ঞতা পালা সেইটো লিখিব লাগে।
অভিজ্ঞতা।
নে তোমাৰ পঢ়ি কেনেকুৱা লাগিছে।
অ', অ'।
ইয়াতে কি কি আছে এইবিলাকে দিব লাগে।
কি কি লিখিছা?
কাশ্মীৰৰ বিষয়ে আছে।
তুমি কি বুজি পালা কাশ্মীৰৰ বিষয়ে?
মই, কাশ্মীৰত যোৱা নাই এনেই অলপ পঢ়িচো আৰু অনুভৱটো।
উম, কাশ্মীৰৰ সমস্যা সম্ভাৱনা এইবিলাকে।
বহুত কিবা-কিবি আছে ন কা, নাই মোক বেলেগ দিছে আমাক দিব মোক এয়া হেৰি আয়ুৰ্বেদিকৰওপৰত আছে।
বহুত কিবা-কিবি কাশ্মীৰৰ মানে কেনেকুৱা জাগাটো সেইটোও আছে।
কেনেকুৱা পালা সেইখন পঢ়ি?
সেইখন পঢ়িব পাৰা তুমিও।
আনিবাচোন কেতিয়াবা মইও পঢ়ি চাম। কোৱা বাকী ওলাই গৈছা নে?
অ', অলপ আগতে ওলাই আহিছোঁ।
অ'।
তুমি কিহ'ত আহিলা আহুনতে?
আজি বাছতে আহিলো আজি আহিব পৰা মানুহ নাছিলে।
অ', অ'। সদায় কি বাছতে আহা নেকি?
অঁ', সদায় বাছতে অহা যোৱা কৰোঁ।
অ'।
তুমি?
মইও বাছতে আহোঁ।
উম।
উম।
বাকী কোৱা, ভালে আছা ঘৰত?
আছে এনেকে চলি। বাকি তুমি কিমান ক্লাছ পাবা এইবাৰ?
ফিফথ ছেম।
অ', এক্জাম কেনেকুৱা হ'ল তোমাৰ?
এক্জামটো ঠিকে আছে।
অ'
ৰিজাল্ট বা কেতিয়া দিয়ে।
ৰিজাল্ট ফিফ্ট ছেমত উঠাৰ পিছত দিব
অ'
টিফিন কি আনিছা?
টিফিন মই মেগী আনিছোঁ, তুমি?
মই আজি নানিলোঁ, সময়েই নহ'ল, ঘৰত অলপ অসুবিধা।
অ' তুমি বনাইছা?
নাই, মই বনাব নাজান
অ', শিকিব লাগে
জানো বনাব, জানো মানে ইমান তেনেকে নাজ জানো, মায়ে ইমান শিকোৱা নাই ন, শিকালে
কি কি জানা?
বাকী কোৱা, মই আমাৰ দোকানৰ চব জানো ভাত-চাত বনাব জানো, কিন্তু আজি বনাব মনেই নহ'ল, ভাল লগা নাই, ঘৰত অলপ অসুবিধা হৈছে, ভাইটি এটাৰ এক্সিডেণ্ট হৈছে।
অ' অ', তোমাৰ দোকানতটো ক'ত আছে, তোমালোকৰ?
দোকান আই ডি চিত আছে।
অ', মাতিবা কেতিয়াবা খাবলৈ।
মতিম
উম
মৰি ক কি লাগে ফ্ৰেণ্ড ৰৰ দোকান। অ ৰ'বা পাই। আহি আছে লাহে লাহে তজনান এজনকে।
অ। আৰু খোৱা। ইণ্টাৰশিপ কৰি কেনেকুৱা লাগিছে তোমাৰ।
লেডিছে ইয়াতে ইমান এটা পেচৰ নাই।
অ আচ্ছা আচ্ছা।
তোমালোকজা কে মতে।
আমাৰো ইমান এটা গুৰুত্ব নাই আৰু।
মানে দিলেই হ'ল আৰু কৰিলে হ'ল ন।
তাকে। কেতিয়া শেষ হ'ব তোমাৰ লগোকৰ।
আজিলৈ আমাৰ পোন্ধৰ দিন হব আৰু পাঁচ দিন মান আছে তিনদিন মান কৰি আৰু নকৰো। মোৰ মানে পুলিচৰ ইটাৰভিউ আছে ন সেয়া। লাগ ত প্ৰেক্টিচ কৰিম অলপমান ভাবিছো কিবা হয়।
এক্জাম দিলা।
দিছো এটা দিছো আৰু বাকী এটা আছে।
কেতিয়া আছে।
আগষ্ট ছেপ্টেম্বৰ মানেই হ'ব চাগৈ।
অ পঢ়িলা।
পঢ়ি আছো।
উম ইজি নে এনে।
আছে পঢ়িলেতো ইজি চব বস্তুৱয়ে।
অ বাকী ৰাণিংটো ভালে আছে তোমাৰ।
ৰানিং কৰি আছোঁ কেইদিনমান হ'ল যোৱাই নাই। মোৰ বেমাৰ হৈছিলে বেমাৰৰ পৰা যোৱাই নহয় যাম এতিয়া।
অ', এডি আৰিও দিব পাৰা এইবাৰ হ'ব
চব।
উম পালেতো ভালে।
হা
কিবা এটা পালেটো ভালেই ফিউচাৰ।
উম সৰু গালত আমি ভাবিছিলোঁ ন পুলিচ বোৰে ইমান মানে দেখি পিনে ভয় খাইছিলোঁ ন। হে গ'ম পাইছোঁ ইমান এটা হেৰি নাই পুলিচ বোৰৰ।
উম। তোমাৰ ইণ্টাৰেষ্ট আছে নেকি পুলিচত।
আছে আছে তোমাৰ সৰুৰ পৰা যিহেতু চাই চাই ডাঙৰ হৈছোঁ তুমি দেখা নাই নেকি কৰৰ পৰা
অ', মই দেখিছোঁ বাৰু মোৰ ইণ্টাৰেষ্টটো নাই তাতেই ইমান এটা
মোৰ আছে ইণ্টাৰেষ্ট আমাৰ ফেমিলি মানুহ গোটেই কেইটা ট্ৰাই আ সেইকাৰণে আৰু
অ'। আৰু কোৱা তোমাৰ দাদাই পুলিচত গ'লে
অহ
অ', আজি ৱেডাৰটো কেনেকুৱা?
আজি অলপ, অলপ পানী পানী ডাৱৰীয়া।
অ', বৰষুণত তিতিলা নেকি।
নাই নাই তিতা তুমি?
মো নাই তাই অলপ, অলপ এনে তিতিছিলোঁ।
উম। পিছে ভালে দিছে বতৰটো এনেকুৱা বতৰতো এনেকুৱা বতৰ বিলাক ভাল লাগে ন।
উম, বেছি ৰদিলে বেয়া ন।
গৰমো নাই ঠাণ্ডা নাই।
তাকে তাকে ক'বাত ফুৰিব গৈছে নে নাই?
যাম গাঁৱত যাম।
অ', গাঁৱতে যাবা অকল।
উম, কাৱত গৈ প্ৰেক্টিছ কৰিম।
অ', তাতে ভাল ন জাগা আছে বহুত।
ফিল আছে।
উম, আমাৰ ইয়াতে নাই।
ইয়াতেও আছে গুৱাহাটীতো আছে কিন্তু ইমান এটা সুবিধা নাই গুৱাহাটীৰ ফিল্ডবোৰত।
উম মানে গাঁৱত তোমাৰ গাড়ী মটৰ নাহে ন বেছি।
উম ফিল্ডত, ফিল্ডত আৰু কত গাড়ী মটৰ যায় ফিল্ড আছে তাতে।
অ', ডাঙৰ হ'ব চাগে।
উম বহুত ডাঙৰ ফিল্ড।
অ'।
বাকি কোৱা গুৱাহাটীখন কেনেকুৱা লাগে তোমাৰ?
এনেতো ভালে লাগে খালি ট্ৰেফিক আছে বহুত গাড়ী মটৰ বহুত। আৰু গৰমতো ওলাবই নোৱাৰি।
অ'।
উম। তুমি গুৱাহাটীত ফুৰা নাই নেকি।
ফুৰিছোঁ ভালেই লাগে ফুৰি কিন্তু অলপমান অসুবিধা আছে বানপানী হলে লেতেৰা হৈ যায় চাফ চিকুন নকৰে চৰকাৰে।
উম আৰু মানুহ বিলাক য'তে ত'তে থাকে ন।
মানুহৰো ভুল আছে বাৰু। মানুহৰো ভুল আছে চবৰে ভুল আছে নালাত পানী পেলাই থকে বস্তু পেলাই পানী বোৰ লেতেৰা কৰে সেয়াই আৰু সেইকাৰণে অলপ অসুবিধা হয়, বাকী সুবিধাও বহুত আছে ইয়াৰ পৰা মানুহে বহুত ডাঙৰ ডাঙৰ ষ্টেজলৈ গৈ আছে, আমাৰ বাকী হয়, এতিয়া।
উম, তাকে।
কোৱা?
উম, আৰু কি কম, কোৱা তুমিয়ে কোৱা?
আৰু কোৱা গুৱাহাটীখনত কি কি আছে?
উম, গুৱাহাটীতটো বহুত আছে, পাৰ্ক চাৰ্ক আছে মন্দিৰ চণ্ডীৰ। তুমি মন্দিৰত গৈছা নে নাই?
গৈছো গৈছো কামাখ্যা গৈছো, গুৱাহাটীতো কামাখ্যাৰ কাৰণে বিখ্যাত।
অ', কামেখ্যাত যোৱা নাই বহুত দিনে হ'ল।
মই সৰুতে এবাৰ গৈছিলো, এতিয়া ডাঙৰ হ'লো, ডাঙৰ হোৱাৰ পিছতো গ'লো এবাৰ। এই কেইদিন মান আগতে গৈ আহিলো, ভাল লাগিছে গৈ।
ভিৰ হয়, নে এনে?
হয়, সদায়তো ভিৰ হ'বই ইমান শক্তিশালী মন্দিৰ ভিৰ হয়। ভালো লাগে গৈ, শান্তি লাগে শান্তি লাগে কামাখ্যাত গৈ। যেনে এটা চকুন এনেকুৱা লাগে নিজৰ মাক তাতে দৰ্শন পাও ন'।
ইমান শক্তিশালী মন্দিৰ, মানুহে ইমান বিদেশৰ পৰা আহে আমি ইমান ওচৰত থাকো তাৰ পিছত যদি নাযাওঁ। বেয়া লাগিব ন'? যাম দিয়া।
উম, অ'। চাগে বৰষুণ দিব ছাতি আনিছা?
হা হা? নাই নাই ছাতি নানিলো আজি নানিলো।
আহ, জল্দি যাবা ঘৰত।
হা?
ঘৰত সোনকালে যাবা।
যাম।
উম, ভালে আৰু দিয়া দিয়া।
উম।